হেল্ল'
অ কোৱা।
অ। কি কৰি আছা?
এনেই আছোঁ ৰবা। তুমি?
ময়ো এনে বহি আছোঁ ৰ'বা।
অ আচ্ছা আচ্ছা ইমান দিন মূৰত আজি কল কৰিলা যে?
আহ এই। এইকেইদিন অকণমান ব্যস্ত আছিলোঁ সেই কাৰণে।
অ আচ্ছা আচ্ছা। বাকী খবৰ পাতি ভাল?
অঁ ভাল। তোমাৰ ভালনে?
অ অ ভালে আছোঁ।
আৰু বাকী ডিনাৰ কৰিলা নেকি?
নাই নাই এ বনোৱা হৈছে খাব বাকী আছে।
অ আচ্ছা আচ্ছা। বাকী কোৱা আৰু কেনেকৈ যাই আছে তোমাৰ মানে অ ভালে আছে। তোমাৰ ফালে আন্টি আংকল ভালে আছে?
উম উম আছে দিয়া।
আচ্ছা এতিয়াতো কলেজ বন্ধ হয়। তাকে। কলেজ বন্ধ হৈ আছে কৰ'বাত যাই আছে ফুৰিব গৈছে নেকি কৰ'বাত?
নাই নাই এই ঘৰতে আছোঁ।
মোয়ো জোৱানাই ৰবা মানে গৰম দি আছে ন বহুত এই কেইদিন আকৌ মাজ বৰষুণ দিয়ে আজি আকৌ গৰম দিছে যাবই ইচ্ছা নাযায়।
অ অ সেইটোৱে গাছ চা ভাল নহয় বতৰৰ কাৰণে
সেইটোৱে মানে কিয় বা এনেকুৱা হৈছে আমাৰ মানে গ্ল'বেল ৱাৰ্মিং টো বাঢ়ি আছে সেইকাৰণে নেকি। পিছে তুমি গ্ল'বেল ৱাৰ্মিঙৰ বিষয়ে কিবা জানানে?
উম এই মোৰ মতে মানে পৃথিৱীত যে গৰমতটো দিনে দিনে বাঢ়ি। আছে যে।
সেইটোৱে মানে আমাৰ উত্তাপ টো বাঢ়ি আছে ন কল গ্লকীয় উষ্ণতা সেইটো। অ অ সেইটোৱে হয় একদম ঠিক কৈছা মানে আজিকালি। উম আজিকালি মানে গ্ল'বেল ৱাৰ্মিং মানে গোলকীয়া উষ্ণতা মানে ক'লে বহুত মানে ডাঙৰ। প্ৰব্লেম এটাও হৈ গৈছে কাৰণ জানক। গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে আমাৰ এই গৰমটো সেইকাৰণেতো বাঢ়ি যাই আছে ন দিনে দিনে বছৰে বছৰে।
অ তাকে এই গ্ল'বেল ৱাৰ্মিঙৰ। কাৰণ বিলাক বা কি হয়।
অ মানে ধৰি লোৱা আৰু মানে কি আমি আজিকালি যে চবে অকল নিজৰ ঘৰ বনোৱাত। পে মানে বেছি। গুৰুত্ব দিয়ে যাৰ কাৰণে গছ গছনি পাহাৰ কাটি আছে ন। তাৰ পিছত কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা তেনেকে বা গাড়ীৰ পৰা ওলোৱা ধোঁৱাই। যোনবোৰ মানে আমাৰ বায়ু প্ৰদূৰণ কৰে তাৰ ফলতো আমাৰ গ্ল'বেল ৱাৰ্মিং বাঢ়ি আছে।
তাকেই ইমান মানে।
ইমানে সেইবোৰ ব্যৱহাৰৰ কাৰণে হয়, হয় কোৱা।
হেইয়ে প্লাষ্টিকৰ পৰাও হয়।
অ' প্লাষ্টিকৰ পৰা মানে বেছিকে মানে সেই কাৰ চলালে, ফিউল ইউজ কৰিলে। আমাৰ গ্ৰীণ হাউচ গেছটো যোনটো বাঢ়ি যায়, তাৰ ফলত মানে আমাৰ সেই গোলকীয় উত্তাপতটো বাঢ়ি যায়। টেম্পেৰচাৰটো।
তাৰ কাৰণেও তেনেকে আমাৰ। সেইটোল গ্ল মানে গ্ল'বেল ৱাৰ্মিংটো বাঢ়ি যায়।
উম। উম।
সেইটো মানে সেইটো কাৰণে আমি সেই কৰিব লাগে, গছ গছনিবোৰ ৰোপণ কৰিব লাগে। আৰু যিমান পাৰা যে আজিকালি যিহেতু দেখাই পাই আছা ন ইলেক্ট্ৰিক কাৰ বোৰ ওলাইছে সেইবোৰ ইউজ কৰিব লাগে।
আজিকালি অৱশ্যে ইলেক্ট্ৰিক কাৰৰ ব্যৱহাৰ বেছ। চি হৈছে দি লাহে লাহে।
সেইটোৱে মানে ভাল হয় ইলেক্ট্ৰিক কাৰ ইউজ কৰিলে ন আমাৰ বায়ু প্ৰদূষণ তেনেকে ন। হয় আৰু যিহেতু জানাই এইবোৰ ফিউলবোৰ ল অপৰম। মানে অনবীকৰণযোগ্য সম্পদ হয় ন মানে। এবাৰ হেৰাইলে মানে শেষ হলে গোটেই আৰু নাপাম ঘূৰাই ত'। ভালে হৈছে ইলেক্ট্ৰিক কাৰ ওলোৱাৰ কাৰণে।
উম।
আমাৰ লাহে, লাহে যোনবোৰ।
প্লাষ্টিকটো সবেই বে মানে। প্ৰত্যেক ছেকেণ্ডতে লাগি থাকে ব্যৱহাৰ কৰিয়ে থাকে।
সেইটোৱে সেইটোও মানে আজিকালি মানুহে ভোট বেংক কাৰণেহে কৰি আছে দেখ নে আজিকালি। ব্লিংকিট বা ফ্লিপকাৰ্ট যিয়ে মানে অৰ্ডাৰ আহক সেইবোৰো কিন্তু আকৌ। প্লাষ্টিকৰ নহয় কাগজৰ মোনাহে ব্যৱহাৰ কৰে। কিন্তু আকৌ মানে যোনবোৰ ফ্লিপকাৰ্ট। আ, যোনবোৰ ডেলিভাৰীবোৰ সেইবোৰে আকৌ প্লাষ্টিকে ইউজ কৰে সেইবোৰতো। সিহঁতে মানে যিমান পাৰে কাগজৰ বস্তু ইউজ কৰিব লাগে। কাৰণ প্লাষ্টিকটো গলি নাযায়, জ্বলাই দিলেও তেনেকে বায়ু প্ৰদূষণ হৈ যায়।
বায়ু প্ৰদূষণ হয়।
অ' যিমান পাৰা যায় আৰু তেনেকে মানে প্লাষ্টিকটো বহুত কম ইউজ কৰিব লাগে। আৰু গছ কাটাতো বন্ধ কৰিব লাগে আৰু মানে কিমান তো প্ৰব্লেম হয় চবে দেখিয়ে আছে মানুহে ভূমিস্খলন, বায়ু প্ৰদূষণ, কিমান কি হৈ আছে।
উম।
মানে আৰু জানাইতো গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে আমাৰ কি কি প্ৰভাৱ পৰি আছে ন। মানে গোটেই বিশ্বতে ক'ব গ'লে অকল ইণ্ডিয়াত নহয়, গোটেই বিশ্বতে তেনেকে প্ৰভাৱ পৰি আছে। ইউৰোপ চাইডত তুমি নিউজবোৰ চাইছা নে কেনেকে যে গলি যাই আছে বস্তুবোৰ গৰমৰ কাৰণে।
উম তুমি ৰিচেন্টলি আ সেই মই বহুত নিউজ পাইছোঁ, মানে ধৰি লোৱা হিমালয়ৰে ব হুত বৰফ মানে গলি গৈছে। বহুত মানে মাত্ৰা কমি গৈছে বৰফৰ।
সেইটোৱে আৰু মানে আমাৰ সেই যোনটো, উম কোৱা?
এইকেইদিন মানে মেইন টপিকত চলি আছে, তুমি অমৰনাথ অ য়াত্ৰাৰ কথা শুনিছানে?
নাই নাই সেইটো কি হয়?
মানে সেইটো এটা হিন্দু ধৰ্মৰ মানে ভাল মানে নাম থকা এটা মন্দিৰ হয়। তাত মানে ই এই এইখিনি সময়ত আহ মানে বৰফেৰে এটা শিৱলিংগৰ আকৃ তি লয়। কিন্তু এইবাৰ সেইটো আহ এসপ্তাহও নাথাকিলে গলি গল।
সেইটোৰো কাৰণ গ্ল'বেল ৱাৰ্মিঙ হ'ব বিকজ যিহেতু ইমান উত্তাপ বাঢ়ি আছে কিমানো ঠা নাথাকেনে এনেকে গল মানে গলি গল চাগে তেনেকে।
উম উম সেইটোৱে। কেনেকুৱা মানে তাপেতো আগত তে মানুহ যোৱাই নাছিলে বহুত কষ্ট হৈছিলে এতিয়া যিমান সুবিধা দি ছে সিমান মানুহ বেচি যোৱা হৈছে, প্ৰদূষণ হৈছে।
অ সেইটো অ অহ। মানুহে মানে নিজৰ যোনবোৰ মানে বেয়া দিশবোৰ নিজে সিহঁতে মানে কৰি লয় আৰু ক'ব গ'লে ন আগতো কেনে কবা নাছিলে, মানুহৰ কাৰণে হৈ আছে এইবোৰ। এইটো আমাৰ মানে দেখিছে গ্ল'বেল ৱাৰ্মিং উ উম। আৰু আজিকালি দেখা নাই যেতিয়া মন যায় তেতিয়া মানে বৰষুণ আহে। কোনটো মাহত কি মানে চিজন আছিল গমো নাপায়।
এইটোৱে চবৰ মানে গলোঁ গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে হৈছে। বৰষুণৰ যোনবোৰ নিয়ম আ ছে বা লাইক আমাৰ চিজন বোৰ সেইবোৰ বহুত ক্লাইমেট চেঞ্জেছ হৈ আছে ন।
আমাৰ চোন সেই এপ্ৰিল মেপ পৰা অলপ অলপকে বৰষুণ ষ্টাৰ্ট হৈ আছিল তেতিয়াতো বৰষুণ নাথাকে ক'ব গ'লে।
তাকেই ক'ব ওলাইছিলো ছিজন বিলাক কিবা পিছুৱাই গৈছে। ঠাণ্ডা পৰিছিল আগতে। ছেপটেম্বৰ মাহতে এতিয়া ঠাণ্ডা পৰে জানুৱাৰী মাহত।
সেইটয়ে একদম লাষ্ট অফাৰ ডিচেম্বৰৰত কেতিয়াবা ইমান। বেছি ঠাণ্ডা নাথাকে আগতে ইমান ঠাণ্ডা আছিলে ন। গৰমটোহে বাঢ়ি যায়ছে আজিকালি।
অ হাঁ। প্লাষ্টিক চাষ্টিক ইউজ কৰাৰ ফলতো পানীবিলাকো সাগৰত। মানে অ বৰষুণৰ পানী ইয়াৰে প্লাষ্টিক বিলাক। সাগৰত লৈ যায় ন খহাই পিনে।
অ।
তাতেওতো এ। এই মাছবিলাক বা তাতে থকা যোনবিলাক মানে জীব। জন্তু আছে সেইবিলাক মাৰি পেলাই আছে।
উম সেইটোৱে গৰম বাঢ়াৰ কাৰণে মানুহ।
তেই অপকাৰী হৈ আছে এতিয়া।
তাকে মানে গৰমৰ কাৰণে দেখানে কিমান মানুহে মানে। নিজৰ জীৱনৰ পৰা হা হেষ হৈছে ন বহুত মানুহ মৰিও যায় আগতে মই নিজে দে। কিছু আমাৰ স্কুলত ন। প্ৰেয়াৰ টাইম বা ইমান গৰম থাকে ল'ৰা ছোৱালীবোৰ বেহুচ হৈ যায় তেনেকে। মানে সজ্য কৰি। ব নোৱাৰি ন ইমান গৰম বাঢ়ি যাই আছে যাৰ মানে প্ৰব্লেম থাকে। আৰু কৃষক বোৰ যোনবোৰ মানে কষ্ট কৰিলাই বাৰে ধৰি লত গৰমত। সিহঁতৰে‌ মানে তেনেকে মানে বিপদ বোৰ হয়।
উম এইেই গৰমৰ কাৰণে এতিয়া ষ্ট্ৰকো বেছি হৈছে।
উম সেটোৱে।
এই যে ইউৰোপৰ নিউজটো দেখা নাই।
সেইটোয়ে কেনেকে বস্তু বোৰ কলি যাই আছে ন গৰমৰ কাৰণে।
উম।
সেইটো ঠাণ্ডা দেশ হয় সেইবোৰ জাগাতো ঠাণ্ডাতে থাকে সিহঁতে কেনে আৰু সহ্য কৰিব পৰা নাই।
তাতে সিহঁতৰ যোনটো হিউমিডিটি মানে আদ্ৰ টা হেইটো বহুত বেছি হয় যে।
সেইটোৱে আমাৰ ইয়াতো চাবাচোন হিউমিডিটি টো কম্পেয়াৰ টু দেলহি মুম্বাই বেছি হয়। সেইকাৰণেহে অলপ টেম্পাৰেচাৰটো তোমাৰ ধৰিলোৱা আমাৰ য পঁয়ত্ৰিশো থাকে। এনেকুৱা অনুভৱ হৈছে পঞ্চল্লিশ। ডিগ্ৰী দি আছে আৰু মই তেম্প্ৰেচাবোৰ চেক কৰোঁ ডেলি ডেলি তাতে লিখা। ফিল লাইক মানে আমাৰ অনুভৱ হয় পঞ্চল্লিশ ডিগ্ৰী কাৰণ ইয়াতে এইফালে হিমালতি যোনটো। তাপমাত্ৰাছে বহুত বেছি হয় ন সেইকাৰণে মানুহে য।
আজিতো চল্লিশ ডিগ্ৰী গৈছে।
ক'ল। আমাৰ ইয়াতে।
অঁ।
কি কোৱা এই গমেই নাপাে মই চেকে নকৰিলো চলি চিকি গ'ল নেকি আজি।
অ দুপৰীয়া টাইমত চল্লিশ ডিগ্ৰী দিছিলে
উম উম। মানুহে কয় মানে অসমত মানে শান্তি আছে ক'ত বা শান্তি আছে ইমানটো গৰম হৈয়ে থাকে। এতিয়াও মানে চেক - কৰিলো সেই সাত্ৰিশ ডিগ্ৰী তেনেকে মানে ফিল কৰাই আছে তেনেকে।
আগতে আছিলে এতিয়া উম এতিয়া নো - লাহে লাহে নোহোৱা হৈছে।
উম অসমৰ বাহিৰত - ৰাজ্য দৰে দেল্লী দৰে হৈ যাই আছে মানে গছ গছনি গাড়ীৰ কাৰণে
উম পানী বিলাক -
উম জনসংখ্যা বাঢ়ি নাথাকা কাৰণে পাহাৰবোৰ কাটি আছে গছ গছনি - তাৰ কাৰণে হৈছে এইবোৰ আৰু, উম।
আৰুটো আমাৰ ওচৰতে চবতকে পলিউটেড - চিটি আছেই।
সেইটোৱে আমাৰ দেশতে আছে কব গলে। আকৌ আমাৰ ৰাজধানী যোনটো সেইটোতে মানে একদম পুৰা টপত আহি গৈছে ইমান মানে- ফ্ৰী হৈ থাকে ন পলিউশ্যন হৈ থাকে, সেইটো আও মানে আমি যল গ্ল'বেল ৱাৰ্মিঙৰ হা মানে হাত সাৰিব বিচাৰো যেনে ঘৰত আমি ধৰি লোৱা যে এচি ফন যোন লাইক- ইলেক্ট্ৰিক বস্তু যোনবোৰ ইউজ নকৰো কেতিয়া বন্ধ ৰাখিব লাগে ন। পানী মানে এনে মানে হে কৰিব নালাগে ইউজ - কৰিব নালাগে লগত হা গছ গছনি বেছিকে ৰুব লাগে তেনেকুৱা।
আমাৰো ঘৰত বহুটোৱে মানে ৰুইছোঁ আৰু যিমানখিনি পাৰি।
অ আমাৰো মানে বহুত ডাঙৰ ডাঙৰ গছ ৰুলে আম গছ, মধুৰি, তেতেলী গছ, বগৰী গছ তেনেকে আছে।
ৰুৱা।
আমাৰো তেনেকেই ৰুৱা আছে ৰবা।
উম উম দিয়া বাৰু মই যাওঁ মানে মায়ে মোক মাতি আছে হা, পিছত কল কৰি আছো তোমাক আকৌ।
অ অ ঠিক আছে দিয়া।
অকে।